হেল্ল' তাত, অ' শুনিছোঁ। আপুনি শুনিছে নে নাই?
শুনিছোঁ শুনিছোঁ। কাত খাই খাই গৈছে।
তাকে আকৌ, কাত খাই খাই গৈছে।
উম উম, তাকে। তোমালোকৰ ঘৰত কোন কোন আছে?
আমাৰ ঘৰত মা আছে, দেউতা আছে, ভাইটি চয়জন, মই ডাঙৰ।
অ', ছোৱালী এজনী তুমিয়ে?
অ', মই অকলে।
অহ, ভাইটি চাৰিটা?
অহ।
অ' অ'। পঢ়ি আছে নে গোটেইকেইটা?
ভাইটি দুজন পঢ়ি আছে, দুজন কাম যায়।
অ' অ', তাকে। আৰু সেই তাই - কি নাম তাইৰ? তাই তোমাৰ মামিৰ ছোৱালী নেকি? খুৰিৰ ছোৱালী?
অ', অ', তাই মোৰ মামীৰ ছোৱালী হয়, ডাঙৰ মামী।
অ' অ', কি নাম যে তাইৰ? পাহৰিয়ে থাকোঁ।
পেত।
পলাশ-পলাশী ন'?
নহয়, ফাগুনি হয়।
অ', ফাগুনি ফাগুনি, অ', অ'। তাই তোমাৰ কোন ছোৱালী?
হা?
মামিৰ ছোৱালী নে কি?
অ' অ', মামীৰ ছোৱালী, ডাঙৰ মামীৰ ছোৱালী হয়।
অ' অ'। তাই আহি আছে নে, টাস্কটো? না তাইৰো তেনেকুৱা প্ৰব্লেম?
তাই আহিয়ে সদায় কৰি আছে।
অ' অ'।
তাইৰ নাই আহা, তাইৰো একে প্ৰব্লেম।
অ' অ'।
মোৰো সেই একে, আহাই নাই।
অহ, চেক কৰি থাকিবা। আহিব, ত' কল কৰি, ক'। অ' তেন, এতিয়া তুমি, তুমি কল কৰি কৰি টাস্কখিনি কমপ্লিট কৰিছা নেকি আজি?
নাই কৰা নাই ফাৰ্ষ্টত আৰু আপোনাক তাপিছতে ফাগোনিক কৰিলো এটা।
উম!
তাৰপিছতে আপুনি মেছেজ কৰিলে আৰু আপোনাক। কৰিছো ক।
অ অ।
এইগেদিন একো কৰাই হোৱা নাই নহয় ঘৰত আছো যে।
অঁ মই কলটো নকৰোৱে তেনেকে কালি হেৰি কোনে কৰিছিলে অঁ নহয়। পৰহি পৰহি নে চতহি দিনাখন পাপৰি লগত কথা পাতিছিলো। তাপিছত আজি আকৌ তাই মাৰিলে।
অ অ।
আজি টাই মাৰিছিলে দিনত কথা পাতিলো।
অ আমাৰ সেই কথা পতা হোৱাই নাই সেনেকে।
উম! ত পিংকিয়ে সেইদিনাখন ফোন মাৰিছিলে মই ৰিটাৰ্ণ কল কৰিবলৈও নহল আও পতাও নে পিছে থা।
অ অ। মই পাতা নাই সেই তাতে পাতা আৰু তাৰপিছত এতিয়া সে আপোনাৰ লগত পাতিছো আৰু এনেকে ফোন অহা নাই। আৰু মোৰ এইটো চলা নাছিলে আকৌ।
অ অ এইটোও চোৱা আছিলে নেকি।
অ এটো চলা নাছিলে আকৌ কালি পা। অ দুদিন নাহিলে তাৰপিছত কালিহে কথা পাতিছিলো।
উম।
পৰহি দিনা ক আগুণ গালো ন ফুৰিবলৈ যে।
অ ক।
শনিবাৰে বন্ধ আছিল জাগোন গৈ। কেলে জাগোনত মামী আছে মামা-মামী আছে যে।
উম।
তাত থাকিব গলো ভণ্টি এজনী আমাৰ ঘৰত থবলৈ গ'লো। সেই সেনেকে কৰা নহল আকৌ তাৰপিছত থাকিলো আৰু কালি গুচি আহিলো।
অ মই কালি কালি মোৰ কৰা নহ'ল। অ।
অ।
মই কালি কৰা নহল কালি মানে মই ল'ৰাটোৰ ওচৰলৈ গৈছিলো। তাৰ পাছতে ল'ৰাটো ওচৰত। বাহিয়ে- বাহিয়ে আকৌ হেই মানুজনৰ ঘৰলে গলো শিলবাৰীত। তাৰপিছতে আহি আহি পাওতে তোমাৰ দেৰিয়ে হ'ল। লিও সেয়ে ৰা পাপৰিয়ে দিনত ফোন মাৰিছিলে মোক। হেৰি বোলে কথা পাতিব পাৰিবা নেকি বুলি চাৰে এঘাৰটা মান বজাত দিনৰ। মই তেতিয়া। কে বেটা ওচলে গৈ সেই পা জাষ্ট নামিছোহে স্কুলৰ গেটত তেতিয়াই ফোন মাৰিছে।
উম।
মই কলো আৰু এই ল'ৰাটো ওচললৈ আহিছো তাৰ পিছত বাহি বাহিৰে এতিয়া আন্জনৰ ঘৰলে যাম অ। গোধূলি হলে মেছেজ এটা কৰি চাবা যদি ফ্ৰী থাকো তেতিয়া কথা পাতিম বুলি কলো আহি পোৱা দেৰি চাৰে সাতটামান বাজিলে। আও আহি লৈ মানে বাইকত বাইকত আহিছো নহয় ল'ৰাটোক সেই অকমানিটো শুই গ'ল নাই। ইমান ভাগৰ লাগিলে মানে তাক কোচত লৈ লৈ আনি। আহ ফোন কৰিবলৈ মন নগ'ল আৰু কথা পাতিবলে।
অ অ ক দিলে? ল'ৰাটো স্কুল বন্ধ নাই দিয়া নেকি?
তাই বন্ধ হৈ গ'লটো। ইহঁত সিহঁতৰ তোমাৰ বন্ধৰ দিয়ে দিলে, অ। শুনিছা না?
আপোনাৰ মাততো ভালকৈ অহা নাই।
অ শুনিছা নাই?
হেল্ল'।
হেল্ল' শুনিছা নাই? হেল্ল'।
অ মাততো ভালকে অহা নাই আক অলপ অলপ আহিছে।
অ শুনিছা এতিয়া? হেল্ল'। হেল্ল'।
হেল্ল'।
শুনিছা নাই?
অ শুনিছো এতিয়া।
অ লৰাটো বোলো বন্ধ দিলেই সিহঁতৰ পঞ্চল্লিশ দিন।
অ পঞ্চলিশদিন দিছে।
মানে দি হ'লেই সিহঁতৰ আকৌ এতিয়া স্কুলত থলোগে। সিহঁতৰ উম সিহঁতৰ তোমাৰ এপ্ৰিল মাহৰ পৰা দিয়ে আক বন্ধটো। এপ্ৰিল এপ্ৰিল মে' জুনৰ বিছ তাৰিখৰ দিনাখন থৈ আহিছোগে তাক।
অ এতিয়া মা ঘৰ আছে নে নিজৰ ঘৰত?
এ নিজৰ ঘত।
অ অ।
এতিয়া খোৱা বোৱা কেতিয়া হ'ব?
খোৱা বোৱা কৰিম আৰু লাহেকে। ভাইটিহঁত ঘৰত নাই ওচৰ দাদা এজনৰ ঘৰত আছেগে।
অ। ত কিবা কিবি খেতি চেতি কৰিছা নেকি ঘৰত? কাইলে চাওঁচোন যাওঁ নে নাযাওঁ যিহে গ
অ অ, উম গৰমটো পুৰা পৰিছে আক।
উম যিহে গম পৰিছে চাও যাও নে নাযাও। এই গৰমত ওলাই যাবলে মনেই নাযায় নহয়।
অ।
তোমাৰ এনেকে গৰম হ'লে না নাযাবও পাৰো দেই।
অ অ অ।
উম। বাকী মাহঁত কি কৰিছ